হেল্ল' অ' কি কৰি আছে ভাই? টি।
এনে বহি আছো। তুমি কি কৰি আছা?
ময়ো এনে জাষ্ট বিচনাত ঘুমাই আছোঁ। পিছত অ' দৌৰিবলৈ গৈছিলা আজি ন'? লগ ত' পাইছোৱে। আজি কি, গৈছিলো গৈছিলো। কিমান সময়ত দৌৰিছা আজি?
আজি টাইমটো অলপ বিছি লাগিছে বাৰু অলপ বাৰ - বাৰ মিনিটমান লাগিছে।
বাৰ মিনিট মান লাগিছে ন? তঠাপিও আহি আছে ভালে আহি আছে বাৰ মিনিট।
অ! অ উম
ঠিকে আছে কাইলে ৰাতিপুৱা যাবা নাই দৌৰিব?
কালি ৰাতিপুৱা যাম।
অ যাম যাব লাগিব।
অ উম নিদিলে নহ'ব নহ'লে
অঁ দুৰ্গা বজাৰ আগতে হ'ব চাগে ইণ্টাৰভিউটো ন?
অ দুৰ্গা পূজাৰ আগে-আগে চাগে নহ'লে পিছে হ'ব নেকি দুৰ্গা পূজাৰ পিছে।
অহ দুৰ্গা পূজাৰ কাপোৰ নিকিন এইবাৰ
কাপোৰ কিনিম আগত পূজাটো আহক চোন।
অ আহিলে প্ৰায় ক'বা খেলি অ চান্দা-টান্দা তুলি আছা
অ তুলি আছোঁ।
উম ভালে বাৰু খবৰ-চবৰ ভালে বৰ্তমান মানে মজা খবৰ উম আৰম্ভ হৈ যাবি নে নাই?
অম্বুবাচীত চাও ৰ কি হয় বাৰু আহক আগত।
অ সেইটোৱে উম তেইশ চৌবিশ তেইশ অ তেইশ চৌবিছত য যোৱাৰ কথা আছে। মোৰ লগৰ এটা আছে উম। উম যাম মই।
অঁ!
অকলে নাযাওঁ লগকেইজনমান আছে লগৰকেইটা যাব এই জয়দেৱাখন আৰু এই কি কয় বিপ্লৱহন যাব বোলে
অ! উম।
তেইছ চৌবিছ তাৰিখ কথা হৈছে যাম আ
ফাইনেলি-ফাইনেলি সিহঁতে যাবনে?
ফাইনেলতো কোৱা নাই সি কৈছে তেইশ চৌবিশ তাৰিখে যাম বুলি কৈছে। ছে
অঁ!
শেষত ফাইনেল বা কি কৰে এতিয়া
পিছত অম্বুবাচীতে যাবা তহঁতে পিছত কি হে কিহেদি যাবা গাড়ী দি না ট্ৰেইন দি যাবা।
ট্ৰেইনে দি যাব যাম বুলি কৈছে।
ট্ৰেইনে দি ট্ৰেইনে তাতে গলে একচোৱেলি ভাড়াটো কম লাগিব ন?
উম, হয় হয়। পইচাঁটো বাছ ব অলপ।
পাছতকেইটা অলপ ভাড়াতে বেছি লাগিব
হয় হয় ট্ৰেইনত উঠাও নাই না অলপ এক্সপিৰিয়েঞ্চ পাম উঠাত
অঁ ট্ৰেইনত ট্ৰেইনত কেইদিনে উঠা নাই তুমি
নাই নাই উঠা নাই তুমিতো উঠিছা ন আহ নাই এনেকে যোৱা হোৱা নাই নাই আগতো ত এনেই উঠা নাই আৰু সেইটোৱে বাছৰ উঠো বহুবাৰ
পিছত খবৰ
পইচাঁ টো ভালে তোমাৰ পৰীক্ষা কে কেনো হ এইবাৰ কোন কোন চেমৰ এইবাৰ
এইবাৰ বি এ ছেকেণ্ড চেমিষ্টাৰ ছেকেণ্ড চেম
অঁ চেঞ্চ প একজাম হ'ল নেকি ফাইনেল
অহ ফাইনেল একজাম গল আহ পৰীক্ষাটো দিয়ে টো দিছে বাৰু এখন ৰিজাল্টটো হে ক'ব কেনেকোৱা হৈছে
অঁ সেইটো সেইত হয় কি কি মেজৰ লৈছা নেকি কিছ কি চাবজেক্টৰ
এনে কিবা এ হিষ্টৰ লৈছো
অঁ হিষ্টৰি মোৰ ক্লাছত যোৱা না নাই
ক্লাছত যাওঁ মাজে মাজে বেচি যোৱা নাহয়
অঁ আৰু সিচ প্ৰটিকেল আছে নেকি
প্ৰেক্টিকেলটো থাকেই হিষ্টৰীত ইতিহাসবিলাকত
অঁ মানে কি কৰিবা দ মানে কিবা আগবচাব দ দে নে মান চৰ কিবা ন বেলেগ কিবা ক লিখবা দে
মানচিত্ৰ কিবা আঁকিব দিয় কিবা ঘৰৰ পৰা প্ৰজেক্ট বনাই লৈ যাবা দে তাতে জমা দিব লাগে হিষ্টৰী ডিপাৰ্টমেণ্টত
অঁ মানে উঠিব লাগে ন কিবা প্ৰশ্ন উশ্ন দ চ ডাবু ডাঙৰ ডাঙৰ লাম্বা লাম্বা
অঁ আৰু বহুত ডাঙৰ ডাঙৰ পঢ়িবলৈ মন উম নাযায় আৰু
অঁ সিতেয়া সেনেকে সেনেকাে লাগে আমাকো লাগিছে তেনেকে
অঁ
কিতাপ কিলাৰ বহুত
পিছত তুমি বৰ্তমান কি কৰি আছা এনে
মই বৰ্তমানতো এনে আছো আসাম পুলিচৰে প্ৰিপাৰচন কৰি আছো
পিপিয়াৰ্ষণ কৰি আছ বাৰ কি প্ৰথমবাৰ এপ্লাই কৰিছ নে না আগতে তে কৰিছিলা তুমি।
আগতে এপ্লাই কৰিছিলোঁ বা যাব পৰা নাই, বেমাৰ আছে।
অ বেমাৰ আছিল, একো নাই এইবাৰ এইবাৰ চেষ্টা কৰিবা।
হয় এইবাৰ যাম নিশ্চয়, তুমিতো এইবাৰ ইণ্টাৰভিউ চাই আহিছা ন এইবাৰ গৈছিলা চাই আহিছা
অ চাই আহিছো, গৈছো, দেখিছো কেনেকুৱা হয়, অলপ
না এছ টি?
এছ টি আগৰ, কাৰে কাবাৰ ও বি চি লিখে। ও বি চি পৰে ধৰ, এছ টি নহয়, ও বি চি।
অ, ঠিকে আছে। এ এ, গোৱালপাৰাৰ কোনটো কোনটো জেগাত হয়, এইটা ইণ্টাৰ্ভিও টা?
গোৱালপাৰা কিবা, ডাকৰ ভিতা নে কিবা কয় সেইটো
অ, অ অ, হয় হয় হয় তাতে হয়, ঠিকেই আছে।
ভালদৰে প্ৰিপাৰেচন কৰি আছা না তুমি?
উম, মানে প্ৰিপাৰেচনটো, ৰানিংটো অলপ অলপ হৈছে, বাট এইটোৱে আছে পুলপচো নোৱাৰো ইমান।
অ লং জাম্প টো আহেই আহিছিলে মানে।
এক্সেল নাহে, মানে মোটামুটি আহি যায়। অলপ, নহলে তো অলপ জোৰ দিব লাগে। বলক। নদতো আৰু পুল আপটো ৰানিংটো আহিছে অলপ অলপ।
অ।
সেইটোৱে।
তুমি এতিয়া কলেজ পঢ়ি আছা নে নাই?
কলেজ নাই, কলেজ পঢ়াতো নাই এতিয়া। কলেজ এৰা হৈছে, মানে কম্প্লীত হৈছে ডিগ্ৰী মোৰ মানে, উম হৈছে ত হৈছে, অ কম্পলিত হৈছে বেক চেক লাগছিল, বেক চেক গিলা উঠা খালোঁ। চাৰ্টিফিকেট লোৱা নাই এতিয়া মানে, একদিন গৈছিলো লবা, প্ৰিন্সিপালে কৈ উনি ফচ বিজজা ত এতিয়াতো দুৰ্নৈত দুদেণ্টো ইউনিভাৰ্ছিটি হৈছে ন বৰ। বৰ্তমান দুনতে চাগে পাম চাগে গ'লে। যাৱা নাই এতিয়ালৈকে, ভাবি আছো এইকেইদিনত যাওঁ নেকি না বোলে গৰমৰ বন্ধৰ পিছতে যাম, জুলাইত বন্ধ থাকিব না স্কুল না খোলা থাকিব দশ থাকে নেকি।
খোলা থাকে- খোলা থাকে নেকি সেইটো মইতো ভালদৰে কব নোৱাৰিম।
অহ, এনেতো গৰম বন্ধত কি কৰবি কৰবাত যা ফুৰবা চুৰবা নাযা ভ্ৰমণত?
ফুৰিবা চুৰবা যামতো বুলি ভাবি আছো ৰ।
ঝৰ্ণাৰ পাৰত।
এনে জুলাই -জুলাই মাহত যাম বুলি ভাবি আছো। এনে চৰল-চৰল কবাত যাম। নিকি এইটোয়ে ভাবি আছো চৰলপাৰ এটা এইদি বঙাই গাঁও। ধুবুৰী। কোকৰাঝাৰ হৈ দি যাব লাগে ভূটানৰ বৰ্ডাৰৰ অচৰত।
অহ - অহ মানে ইয়াৰ পৰা গেলে কি অহ যাব ইচ্ছা আছে কিমানমান -কিমানমান পইচা লাগব মানে? গেলে।
কিমানমান পইচা লাগব মইতো সেইটোতো ভালদৰে কমুৱাই দে মই এবাৰো যোৱা নাই তাতে গৈয়ে পোৱা নাই এনে।
উম, মানে গ্ৰ -গ্ৰুপ হৈ গলে ভাল হব নেকি অকলে গলে বেছি খৰচ পৰব উম গ্ৰুপলৈ গলে ধৰ দুই হাজাৰকে উঠালেও বা এক হাজাৰ কে উঠা ফালেও মানে যোৱা যায় আৰু। চাই হেনে কিবা পিকনিক চিকনিক খাই আহা যায়।
লগৰ কেইটাৰ লগত গেলে ভালে লাগে আৰু ইনজয় হয় ফূৰ্তি কৰা হয় সেইটোৱে আৰু অহ।
সিটোৱে আৰু -আৰু কিবা এই গুৱাহাটীত কি গুৱাহা তুমি গৈছা না গুৱাহাটীত?
গুৱাহাটীত গৈছো।
অহ, কি -কি দেখিছা এনে গুৱাহাটীৰ কি কি জেগা চিনি
কি -কি দেখিছো কলাক্ষেত্ৰ দেখিছো চিৰায়াখানা দেখিছো
অহ, চিৰিয়াখানাত কি কি দেখছা?
চিৰিয়াখানা দেখিছো বাঘ দে বাঘ দেখিছো সিংহ দেখিছো।
হয়।
জিৰাফ দেখিছো হৰিণ দেখ দেখিছো আৰু অজগৰ সাপ দেখিছো। অহ, জিৰাফো আছে বুলে।
অহ, আৰু হৰিণ
ছো ইমান দূৰৰ পৰা দেখিছো কিন্তু ইমান ওচৰলৈকে যোৱা নাই চাবৰ কাৰণে
অ হৰিণা আছে নাই হৰিণা
হৰিণা আছে। হেল্ল'
হয় হেল্ল' অলপতে কি হৈছে এটা এই জুবিন ক্ষেত্ৰত গৈছিলা নেকি?
জুবিন ক্ষেত্ৰততো মই যোৱা নাই বাৰু তুমি গৈছিলা ন
নাই নাই নাই যোৱা নাই মোৰ লগ এটা গৈছিলচৰৰে।
অ ৰুবিন খেত্ৰতো এনে ঠাই জগাাব। ঠাইখনৰ নামটো কি পৰে এনে
এই কিবা সোণাপুৰ বুলি কৈ না আহ কিবা এনেকটো কৈছিল। এ এতিয়া কি কৰিবা এতিয়া তুমি কিতাপ পঢ়িবা নেকি
এতিয়া কিতাপ নবঢেনে অলপ কিবা অলপ জিকেই বিলাক চাম আৰু
অ ঠিকে আছে
অসম পুলিচ অসম পুলিচ নিযুক্তি পৰীক্ষাৰ বাবে কি হয়িলা প্ৰশ্ন উত্তৰ বোৰ এম চি কি ইউ বুক নাই বুক নাই কিতাপ আছে
অ অ
তোমাৰ নাই নেকি?
নাই নাই কিতাপটোৰ নাম কি?
কিতাপটোৰ নাম হ'ল এ বি ইউ বি অসম কিবা নিযুক্তি পৰীক্ষাৰ সময়ত কিবা ই লিখা আছে কিবা এটা মই ভালদৰে চোৱা নাই কিতাপটো বেছিদিন বেছি দিন হোৱা নাই নাই কিতাপ ত' মাত্ৰ দুই তিনিদিন মান হ'ল নেকি কিতাপটো কিনা
অ অ হয় দিয়া কিমানত কিনধিছে কিতাপটো প্ৰাই দামটো কিমান
পুছেই চাৰে তিনিশ মান মানে বজাৰত বজাৰত কিনা নহয় মানে অ অৰ্ডাৰ অৰ্ডাৰ কৰিছো
অ অ এনে কিমান দূৰ হল পঢ়া এনে জিকে কিমান প্ৰশ্নৰ মুখ কি হল মন হল
হ'ল অলপ অকণমান হ'ল হাণ্ড্ৰেড পাৰ্চেণ্টৰ ভিতৰত টুৱেণ্টি পাৰ্চেণ্টমান হ'ল।
অ ঠিকে আছে মোটামুটি তানে জিকট কি কি চাই আছে মানে ক কাৰেণ্ট এফেয়াৰো দি আছে নেকি বেছিকে বোলে হিষ্টী এইগিলা দি আছে অলপ দুটা এটা ক'ব পাৰ নে প্ৰশ্ন?
প্ৰশ্ন জিকিবিল এনে কিবা অসমৰে এইলে কিবা কিবি।
যেনে অসমৰ ঠাই এইবিলাক অ হয় হয়।
অ এইগিলটা চাই আছো গুণিত চুণিত ৰিজনং। কিবা হেৰি কিবা কইনা। এইবিলাকে? চাই আছো আৰু অলপ অলপ কৰি।
ৰিজনং গিলাক বুজি পোৱা না কৰ অল টান টান লাগে না ৰিজনং গিলাক।
অ বুজি পাও কোনোবাবিলাক কোনোবা বিলাক বুজি নাপাও ইউটিউবত চাওঁ।
অ সেইটোয়ে আৰু সময় লাগি যায় ন স। শ্লভ কোৰাতে প্ৰব্লেম জি গিলা।
আহ সময় লাগে যাইতটো অ।
গোটেই প্ৰেক্টিচ কৰিব লাগিব বহুত।
অ পিছত ত। তাতে ভাত চাত ভাত চাত খোলা।
নাই ভাত বনাই আছে ভাত খোৱা নাই। অলপ অ অলপ আগতে আম খালো চাহ খাৰ ভাত মা বনাই আছে।
এনে তোমাৰ ঘৰৰ পৰিয়াল এনে কিমান জনমান হব। পৰিয়ালটো? আহ ঠিকেই আছে বাৰু ভন্টি ভন্টি ভণ্টি আছে ন ভণ্টি আছে তোমাৰ অ।
হায়াৰ ছেকেণ্ডৰী।
আহ
কি কি বনাই আছে আজি তোমালোকৰ?
ঘৰত ঘৰত।
উম
আজ দেউতাই মাছ আনিছে মাছ সেইটোয়ে বনাইছে মায়ে।
আমাৰো একে তোমালোকৰ দৰে আছে।
অ চেম ন।
অ মাছে আনিছে চেম প্ৰিয় খাদ্য কি তোমাৰ।
মোৰ প্ৰিয় খাদ্য।
আহ।
গাহৰি মাংস তোমাৰ।
ওও বৰিয়া। ম তেনেকে নহয় মানে মাংস। মাংস ভাল পাওঁ আৰু শামুক আৰু মোৰ প্ৰিয় খাদ্য শামুক।
আহ
ভাল পোৱা নাই শামুক।
শামুক শামুক শামুক এইটো বহুত ভাৰীটো মোৰ বেচ শামুক। উ
এ মোৰ ফেভাৰট বুঢ়া এইটো।
নামটো শুলিলে নু নামটো শুনিলে ন একেবাৰে খাব মন যায় শামুক
অ শামুকটো মানে মই সৰু পৰাই ভাল পাওঁ শামুখটো বহুত ভাল লাগে মোৰ এইটো
প
মাছৰ ভিতৰত কি মাছ ভাল পোৱা
মাছৰ ভিতৰত এনে বেছিকৈ ৰৌ মাছেই ভাল পাওঁ মই
অ ঠিকে আছে মই ৰৌমাছে ভাল পাওঁ দে দে তেনেহ'লে এতিয়া
এ হ'ব দিয়া
অ হ'ব দিয়া
অকে